হেল্ল' নমস্কাৰ।
হয় নমস্কাৰ।
আহ কি কৰিছে আপুনি, ডাঙৰীয়া?
মইতো মানে এতিয়া দোকানত গৈছিলো, দোকানত যাই কিনে এতিয়া আহিলো ঘৰত। একো কৰা নাই, আপুনি আপুনি কি কৰিছে?
ময়ো বাৰু মানে ভাত খাই মানে অকণমান অ আজৰি হ'লোঁ। তেতিয়া ভাবিলোঁ আপোনাক এটামানে ফোন কৰোঁ। আৰু মানে হেল্ল' হয়, মানে মোৰ মানে অকণমান মানে এই ইণ্টাৰনেটটো মানে মই এটা কথা মানে সুধিব বিচাৰিছো যে মানে মোৰ যিটো মানে ইণ্টাৰনেট আছে কিবা শ্ল' হৈ থাকে মানে বহুত লাহে লাহে লাহে লাহে চলে আৰু মানে অ নেটৱৰ্কতটো আছে নাই নেটৱৰ্কতটো মানে নোপোৱা হৈ যায় বাৰু মানে এইটো কি কাৰণত হয় গম পাই নে?
হয় এইটো আপোনাৰ মানে হয়, এইটো বহুত জাগাতো হয় এনে কাৰণে, মানে আপোনাৰ যেতি য়া বৰষুণ আহে বৰষুণ আহিলেও এইটো প্ৰব্লেম দিয়ে আৰু আপুনি যদি পিছপৰা অঞ্চলত থাকে সেনেকুৱা এইটো হয়, ইণ্টাৰনেট শ্ল' হয়।
আচ্ছা ইণ্টাৰনেটটো মানে শ্ল' হৈ থাকে ন।
হয়
অ মানে মই অ নেটৱৰ্ক মানে কোম্পানীৰ চিম চেঞ্জ কৰিলোঁ, মানে বদলা লো, বেলেগ এটা চিম আগতে মই ব্যৱহাৰ কৰিছিলো জীও, জীও ৰ পৰা তাৰপিচত ভোডাফোন মই মানে ব্যৱহাৰ কৰি আছো বৰ্তমান, বৰ্তমান ভালে আছিলে কেইদিনমান তাৰপিছত এত এতিয়া মানে অ দুমাহ, দুমাহ মান পিছত মানে এনেকুৱা অসুবিধা পাইছো। প আছো
হয় ইণ্টাৰনেটৰ এতিয়া কি কি চিম বনাইছে এয়াৰটেল চিম বনাইছো
নহয় এতিয়া মোৰ ভৰ্ডাৰফ চলি আছে
অ ফদাফোন চলি আছে আপুনি মানে ঘোডৰাা ফোনৰ এনেকুৱা হ'ব পাৰে যত মানে ঘৰাা ফোোন আমাৰ টাৱাৰ লগত থাকে মানে তাত আপোনাৰ যদি মানে ওচৰত নাথাকে যদি দূৰত থাকে তেতিয়া আপোনাৰ এনেকুৱা প্ৰব্লেম দিয়ে মানে ইটাৰনেট্ ম আৰু আপোনাৰ ইণ্টাৰনেটটো শ্ল' মাৰিলে আপুনি এৰ'প্লেন মত আছে ন মোবাইলত এ পন মদ আছে এইটো একবাৰ অফ কৰিব
হয় আচছা মানে তেনেকুৱা এৰপ্লেন নে ফ্লাইট মোৰ দেউতা যে আছে ন এইটোৰ কথা কৈছে ন হয় হয় হয় ঠিকে আছে বাৰু মই মানে তেনেকুৱা মানে মই কৰো মাজে মাজে কৰো কেতিয়াবা মই মানেই ছুইচ অফো কৰি লওঁ ফোনটো ফোনটো ছুইচ অফ কৰিও চাওঁ কিন্তু তেতিয়া অকণমান ঠিক হয় বাৰু
আৰু য আপুনি যদি বেছি যদি বহুত অ সুবিধা পাইছে তেতিয়া আমাৰ এইটো ভডখ হেল্পলাইন নম্বৰ আছে কাষ্টমাৰ কেয়াৰৰ ততে আপুনি কল কৰি সুধিব পাৰিব যে মোৰ ইণ্টাৰনেট এনেকুৱা শ্ল' হৈ আছে
সুধিছো বাৰু মই মানে মই কমপ্লেইনো িছো ভ এতিয়া চাওঁ এইটো সময়তটো দুদিন তিনদিন পিছতো একেই হৈ থাকে সমস্্যাটো একেই হৈ থাকে সেইকাৰণে মই ভাবিছো এইাৰ মানে জিঅৰ পৰা যিহ মইৰ্ কৰিলো বৰ্ডাৰত এতিয়া মই মানে টো তিনিমাৰ ওপৰত হৈয়ে গ'ল তিনিমাৰ বেছি হ'লে পোৱা আকৌ মই ক'ৰ্ট কৰিব পাৰি তো মই ভাবিলোঁ যিহঁতেক আৰু আৰু মানে পৰ্ট কৰি ল'ম ভাবিছোঁ চাও আৰু সেইটোয়ে আৰু এনেকুৱাতটো সদায় মানে সমস্যা হ'লে তো তেতিয়া যদি ইণ্টাৰনেটটো ফোনত নচলে তেতিয়া বহুত দিগদাৰ হৈ যায় ন
হয় িক হয় এনে আৰু আপোনাৰ কওক কল কৰাতে অসুবিধা হয় নাই যেতিয়া কল যেতিয়া কৰ
হয় কল কল মানে কাট ম ম ম মোৰ ফোনটো মানে কলটো কাটি যায় মাজতে এেনেকুৱাও হয় মানে সেইকাৰণে মই মানে বহুতেই মানে বেছি বেছি মানে সমস্যা মানে হৈছে সেইকাৰণে মই ভাবিছোঁ মানে ফ এতিয়া এইবাৰ মানে চিম ম আ ম এই মাহৰ ৰিচাৰ্জটো শেষ পালে মানে মই পৰ্ট কৰি ল'ম
হয় প কৰি দিব
জিঅ'ত বাৰু আপুনি কি চিম মানে ব্যৱহাৰ কৰি আছে
মই এয়াৰটেল চিম ব্যৱহাৰ কৰিছোঁ
এয়াৰটেলৰ আচ্ছা আ্ছা ফাইভ জি নে ফৰ জি
মোৰ ফাইভ জি হয়।
আচ্ছা।
মই ইমান অসুবিধা পোৱা নাই।
আচ্ছা। আচ্ছা। আপুনি বাৰু মানে এটা কথা, আপুনিতো ফাইভ জি ব্যৱহাৰ কৰি আছে নহ। মইতো মানে কি, ফৰ জি এ ব্যৱহাৰ কৰি আছো, এতিয়াও। আপুনি ক'ব পাৰিবনে মানে ফাইভ জিতোটো বহুত দ্ৰুতগতিত চলে মানে, স্পীডটো বহুত বেছি হয়। বা মানে কেনেকুৱা স্পীড পাইছে আপুনি নিজৰ ফোনত।
মই ফাইভ জি মইতো ইওজ কৰি আছো, মই ভালে স্পীড পাইছো। এতিয়া ফৰ জিতকে অলপ ভালে স্পীড পাইছো। যেনেকুৱা ফ'ৰ জিত আপোনাৰ অলপ অলপ হলেও শ্ল' মাৰে, ফাইভ জিটো ফাইভ জিটো আপোনাৰ শ্ল' মাৰে কিন্তু, শ্ল' হলেই ইমান নামাৰে, মানে ভালেই মাৰে। আপোনাৰ ফৰ জিত আপোনাৰ হাইেষ্ট খালি ওৱান এম বি পায় বা টু এম বি এনেকুৱা প কিন্তু ফাইভ জি আপোনাৰ আনলিমিটেড।
হয়। মানে ফ'ৰ জিউ আনলিমিটেড, সেইকাৰণে মই মানে ভোদাফোনত পৰ্ট কৰিলো, এইটো ভাবি। যিহেতু মোৰ ফোনটো ফ'ৰ জিয়েই হয়, ফ'ৰ জি মানে ফাইভ জিটো মোৰ ফোনত ন নাখাটিব মানে, কমফৰটেবুল নহয়।
কিন্তু তথাপিও দেখিলো ফ'ৰ জিটো মানে বহুতে মানে, মানে একদম ধিমাগতিত চলি থাকে মানে। কেতিয়াবা কেতিযাবাটো একদম ইণ্টাৰনেটৰ মানে যিটো ওপৰত টাৱাৰৰ মানে কেইডাল দাগ থাকে নহ। সেইটো সেই, সেই কেইতাও মানে নহা হৈ যায় কেতিয়াবা। নোহোৱা হৈ যায়। তেনেহ'লে সেইটোয়েই আৰু ভাবিছো, মই মানে ফাইভ জিটো মানে কেনেকুৱা মানে, গোটেই ফালেদি মানে চব ফালেদি ভালেই নে? ।
চবফালে ভাল আৰু আপোনাৰ ফাইভ জি আপোনাৰ মানে এ, আপুনি যদি এ থ্ৰী ফৰটি নাইন ৰিচাৰ্জ কৰে, তেতিয়া আপুনি আনলিমিটেড নেটৱৰ্ক পাব। মানে আনলিমিটেট পাব, । নহয় আৰু, আৰু এনে আপোনাৰ টু জি বি থাকে। টু জি বি, টু জি বি ৰ লগত এটা আনলিমিটেড থাকে।
আচ্ছা।
অ', সেইটো, সেইটো কাৰণে ভালেই হৈছে ফাইভ জি।
আচ্ছা, তু মানে ডেটা টো আনলিমিটেড থাকে, মানে যিমান মানে ইচ্ছা ব্যৱহাৰ কৰিব
অ', যি যিমান ইচ্ছা সিমান ব্যৱহাৰ কৰিব পাৰে। আকৌ আকৌ ফৰ জি আকৌ এনেকুৱা নহয়, ফৰ জি আনলিমিটেড নাথাকে। আনলিমিটেড থাকে, কিন্তু ৰিচাৰ্ছ টো আপোনাৰ
হয়, কিন্তু মই মানে সেইটো ভাবিয়ে ল'লো যিহেতু ভোদা টু নাইনটি নাইনত আনলিমিটেড ফ'ৰ জি দি আছে, তো মই ভোডাফোন লৈ লও, মোৰ মানে অহ। প্ৰত্যেক মাহতে মানে যিটো মানে টকাৰ পৰিমাণ সেই কম লাগিব, ৰিচাৰ্ছ টো মই কমেই ভৰাব লাগিব আৰু মানে মোৰ ফাইভ জি ফোনো এটা নতুনকে কিনিব নালাগে।
হয়।
মই মানে এইটো ভাবি মানে ভোডাফোন চিমটো মানে মই পৰ্ট কৰি নতুনকে বনাই ল'লো।
এতিয়া আপুনি যে এতিয়া ভোডাফোন চিম এতিয়া পৰ্ট কৰিব নহ আপুনি মানে বেলেগৰ পৰা শুনিছে নে? নে বেলেগে আপোনাক কৈছে নে, ভোডাফোন এ ভাল হয়। স্পীড পায় নেটৱৰ্ক স্পীড পায় নে আপোনাৰ নিজে মতে আপুনি
নিজৰ মতে ম পোন্ধৰ দিন লাগে আমাৰ মানে অসমত পোন্ধৰ দিন লাগে প'ৰ্ট খোৱাতে মানে যিটো মানে সময় ভ ম পৰা মোৰ ইয়াতে বৰ্ড'ফনত নেটৱৰ্কটো আহিছে নাম্বাৰটো মোৰ একেই আছে যি আগৰ সেই তাৰপিছত ম মানেোলে মান ম অ কোনেও কোৱা নাই মই অকমান মানে নিজে চালো তাৰপিছত মই মানে ৰিটেইলাৰত তাতে গৈ সুধো ধিলো, আৰু যি ইয়াতে বৰ্ডাফোনৰ মই যিটো এৰিয়াাত আছো বৰ্ডাফনৰ নেটৱৰ্কটো কেনেকুৱা তেতিয়া সিহঁতে ক'লে বহুত, বহুত ভাল নেটৱৰ্কটো। ছ' সেইমতে মই কথা শুনি সিহঁতৰ কথা শুনিয়ে ল'লোঁ।
আৰু ভালে আহি হৈছে আপুনি। চব-চব আপুনি ডিচিশচন জানি-জানি লৈছে আপুনি কেনেকুৱা। সেইটো ভালে হৈছে।
তেতিয়া মানে তাৰ পিছত এনেকুৱা হ'ল মানে প্ৰথমত ভালে চলিলে অহ এতিয়া মই লোৱা, পাঁচ মাহমান হ'ব। মানে পূৰা নহ'লেও পাঁচমাহান হ'ল। কিন্তু মানে পাঁচ মাহৰ ভিতৰত মানে মই তিনি চাৰি মাহ, ভালে আছিলে এই একমাহ ধৰি মই মানে এনেকুৱা মানে সমস্যা হৈ আছে মানে একমাহ। হ'ল একমাহ অকণমান ডেৰমাহমান হ'ব এতিয়া এনেকুৱা সমস্যা হৈ আছে। সেইটোয়ে ভাবিছো মানে মই। তেতিয়া প'ৰ্ট কৰি ল'ম আকৌ জিঅ'ত জিঅ'ত প'ৰ্ট কৰি ল'ম আৰু মানে ফাইভ জি লৈ ল'ম।
অহ ভাল হব। আপোনাৰ মোবাইলটো কি ফ'ৰ জি ন ফাইভ জি।
মোৰ মোবাইলটো ফ'ৰ জি হয় আৰু এটা মোৰ ফাইভ জি ফোনো লোৱা আছে। সেইটোও আছে সেইটো, ত' মই বাৰু ফাইভ জি মানে ব্যৱহাৰ কৰোঁ এইটো অকণমান মানে মই মানে এইটো ম মোৰ অফিচৰ কাৰণে অকমান অকল আৰু এইটো মই মানে পাৰ্চনেল ব্যৱহাৰ কৰোঁ।
আপোনাৰ যদি ফাইভ জি ফাইভ জি মবাইল আছে। তেতিয়াহ'লে আপুনি ফাইভ জি ট বন লওক ই
হয়, সেইটোৱে ভাবিছো মই।
হয়, এতিয়া আপোনাৰ নেটটো আপোনাৰ ভাল চলিব। আপোনাৰ চবফালে ভাল চলিব আন লি
হয় আৰু। অঁ, ফাইভ জি চিম ল'লে আপোনাৰ মতে কোনটো কোম্পানীত লোৱা ভাল হ'ব ফাইভ জি চিম।
ফাইভ জি চিম। এতিয়া,
আপুনিতো বাৰু এয়াৰটেল ব্যৱহাৰ কৰি আছে ন।
অ' মইতো এয়াৰটেল ব্যৱহাৰ কৰিছো এতিয়া আপুনি এতিয়া মানে চিম মানেব চব সব চিমেই ভাল, আপুনি জত থাকে সেইটো আপোনাৰ টাৱাৰ লৈ সেইটো হেৰী কৰিব। যদি আপোনাৰ ঘৰত ওচৰত যদি টাৱৰ থাকে তেতিয়া আপুনি জোনটো চিম টাৱাৰ থাকে সেইটো চিমে লওক আপোনি তেতিয়া আপোনাৰ বেছি ভাল হব।
হয় সেইটো মই তেনেহলে এবাৰ ম তাতে গৈ পিনে সুধিব লাগিব আৰু মানে। মানুহকো দুই এজন মানুহকো সুধিব লাগিব যে মানুহবোৰ মানে কি চিম ব্যৱহাৰ কৰি আছে মোৰ। মানে জেগাত এই এইখন মানে এৰিয়াৰ ভিতৰত,
হয় আপোনাৰ-আপোনাৰ এইটো য'ত থাকে এৰিয়াত তাতে আপোনাৰ চিমাৰ টাৱাৰ বেছি আছে তাৰমানে
অ' কিহৰ টাৱাৰ বেছি আছে।
অ' কোনটো চিমৰ টাৱাৰ বেছি আছে এয়াৰটেল নে ভোদাফোণ,
ইয়াতে আছে জিঅ'ৰ টাৱাৰ বেছি আছে।
জিঅ' টাৱাৰ বেছি আছিল। তেতিয়া আপোনাৰ জিঅ' চিমৰ নেটৱৰ্কটো পাব লাগিছিল।
সেইটোৱে ভাবিছোঁ জিঅ' জিঅ'তে প'ৰ্ট কৰি ল'ম।
হয়, জিঅ'তে পৰত কৰি লওক আপোনাৰ নেটৰ্ক জিঅ'। তাতে পাব বেছি তাৰ মানে টাৱাৰ বেছি আছে, মই এয়াৰটেল মই এয়াৰতেল